নমস্কাৰ।
নমস্কাৰ, হয়।
অহ, আপুনি অলপ ফ্ৰী আছেনে?
হয়, মই ফ্ৰী আছোঁ।
অহ, মই আপোনাৰ লগত মোবাইল ফোনৰ আমাৰ আজিকালি জীৱনতো জড়িত হৈ পৰিছে তাৰ বিষয়ে বিষয়ে আলোচনা কৰিব বিচাৰিছিলোঁ।
হয়, মোবাইল ফোনৰ ওপৰত আপুনি মোৰ লগত আলোচনা কৰিব পাৰিব আৰু বিষয়টো খুব ভাল। আপুনি ভাল বিষয় এটা কৈছে।
আপুনি মোবাইল ফোনৰ বিষয়ে কি কি জানে মোক অলপ ক'বচোন?
মোবাইল ফোনৰ বিষয়ে মানে আমাৰতো এতিয়া প্ৰত্যেকৰে হাতে-হাতে মোবাইল আছে। আৰু মোবাইল ফোনৰ বিষয়ে প্ৰথমতে এ টেলিফোন হিচাপে ব্যৱহাৰ কৰা হৈছিল। তাৰপিছত বহুতো উন্নত হয়-হয় আগতে আমি চুইচ চুইছটিপা মোবাইল ব্যৱহাৰ কৰিলোঁ, এতিয়া চুইছটিপা মোবাইল নোহোৱা হৈ গ'ল। সকলোৰে হাতে এতে স্কন টাচ মোবাইল বুলি কয় আৰু আমাৰ মোবাইলটো অসমীয়া ভাষাত ভ্ৰাম্য মমান বুলিও কোৱা যায়।
হয়, হয়, হয়।
সেইখিনি জানো বাকী আৰু মোবাইল ফোনৰ হোৱাৰ পৰা আপোনাৰ পাচ আপোনাৰ পৰা মই সুবিধাস সমহ জানিব বিচাৰিছো।
হয়, হয় মবাইল ফোনৰ সুবিধাৰ বিষয়ে মই কম আমি যেতিয়া মোবাইল ফোন টো আমাৰ এতিয়া জীৱনৰ পুৰা অংগহনে অংগ হিচাপে হৈ পৰিছে। ত লগৰ নিচিনা। কাৰণ আ ৰাতিপুৱা আমি শুই উঠাৰ পৰা ৰাতিলে আ বহত মবালইফোনো টো মবালই ফোন টো ব্যৱহাৰ কৰা হয় আৰু টাইমছ চোৱা হয়। টাইম চোৱা সময় চোৱা আমি কাৰবাক ফোন কৰা কথা পাতিব কাৰণে আমাৰ যিজন মানুহ আমাৰ দূৰত থাকে ইন্টাৰনেটৰ জৰিয়তে আমি মোবাইল ফোনেৰে কথা পাতো নহ'লে আমি সেইজন মানুহৰ লগত ভিডিঅ' কল কৰো আৰু আমি আজিকালিতো পঢ়িবলৈ ব্ৱহাৰ কৰে আজিকালি পঢ়া বৱস্থাত বহুতো ডিজিটেল হৈ পৰিছে। তেতিয়া ব্য্ৱহাৰ কৰো আমি মোবাইল ফোন। তেনেকুৱা আমি জীৱনৰত বহুত টাইম মোবাইল ফোনৰ ব্য্ৱহাৰ হয়।
আৰু মোবাইল ফোনৰ এ পৰা কিছুমান কাম কৰি আমি আৰ্নিঙো কৰিব পাৰো। ধৰক আমি ফোন কৰি আছো তেনেকুৱাকৈ।
উম, মোবাইল ফোন আমাৰ জীৱনৰ ভালো আছে বেয়াও আছে। উ, ব্য্ৱহাৰতটো উম,
হয়তো সকলো বস্তুৰে যেনেকৈ ভাল বেয়া থাকে মোবাইল ফোনৰো বেয়া খিনি বহুত বেয়াই আছে। আজিকালি ল'ৰা ছাল এনি টাইম মোবাইল চাই থাকে সৰু ল'ৰা ছোৱালীয়ে মোবাইল নোহোৱাকৈ ভাত নাখায়। তেনেকুৱা বহুত আৰু মোবাইল আমাৰ মানসিক ভাৱে বিকাৰো কৰে তেনেকুৱা বহুত উদাহৰণ।
হয়, হয়, হয়, হয়। আপুনি কৈছে যেনেক মোবাইল ফোন নোহোৱাকৈ সৰু ছোৱালী গিলা আমাক খেল ধল কৰি খেলিব নাযায় খেলা ধা ন কৰে। মোবাইল ফোনতে ব্যস্ত হৈ থাকে। হয় তাৰপিছ আমাৰ শৰীৰৰ প্ৰব্লেম হয়। অ' বেমাৰ্তি হয় আৰু এতিয়া আমাৰ পৃথিৱীত বস্তুবোৰৰ এটা ভাল দি যিকোনো বস্তুৰে এটা যদি ভাল নাথাকে সেই বস্তুৰ বেয়া দিশও আছে যেনেক আমি অ' পঢ়া শুনা কৰিব পাৰো সেনেকৈ আমি মোবাইল ফোনৰ জৰিয়তে আমি দূৰৰ মানুহজনৰ লগত কথা পাতিব পাৰো। এনেকুৱা বহুতো কাম কৰিব পাৰে ভাল দিশ সেইবোৰ আৰু আমাৰ বেয়া দিশ হৈছে
অ' বেয়া দেখুৱাইছে কওকচোন।
মোবাইল ফোনত বেছিকৈ গেম চোৱাৰ গেম গেম খেলাৰ ফলত অ' বহুতো মানুহ পাগল হয় এ নহলে তেওঁলোকৰ চকুৰ বৃদ্ধি চকুৰে দেখা নোপোৱা হৈ যায়। আৰু এনেত বেয়াও দিশ আছে সেইকাৰণে আমি দুটাও ভালকৈ ব্য্ৱহাৰ কৰো। কৰিব লাগে যাতে।
হয় আৰু মোবাইল ফোনৰ দ কিছুমান ধৰক আমি দূৰৰ মানুহখিনিৰ লগত আমি অকল মোবাইল ফোনতে থাকো। ধৰক আমাৰ ঘৰৰ কিছুমান আলহী থাকে কিন্তু তেওঁলোকক আমি লগ কৰিব নাযাও তেনেকুৱা আকৌ অলপমান মানে এ পৰিয়াল কেন্দ্ৰিক সমস্যাও কিছুমান আহি গৈছে।
হয়, হয়, হয়, হয়।
ল'ৰা-ছোৱালীয়ে, মাক-দেউতাকৰ খবৰ আজিকালি দূৰত পঢ়িব গ'লে ফোনতে খবৰ লৈ ঘৰত নাহে থাকে মাক, দেউতাকো বহুত দুখ পায়। তেনেকুৱাকৈ মোবাইল ফোনত বহুত অসুবিধাও আছে, সুবিধাও আছে।
উম, হুম, এতিয়া সুবিধা যেনেকুৱা আমি এতিয়া মোবাইল ফোনৰ জৰিয়তে তুমি ঘৰতে আজিকালি ত' ডিজিটেল মাৰ্কেট হৈছে। তাৰ জৰিয়তে আমি ঘৰতে বহুত বহুত টো আনিবও পাৰোঁ।
আনিব পাৰো কষ্ট নোহোৱাকৈ আৰু তাৰ ফলত ধৰক আমাৰ ডিজিটেল হোৱাৰ ফলত আমাৰ থলুৱা ব্যৱসায়ীসকলে অলপমান তেওঁলোকৰ বহুখিনি লোকচানো হৈছে গতিকে আমি অকল ডিজিটেলৰ ওপৰত নিৰ্ভৰ কৰিলে নহ'ব থলুৱা ব্যৱসায়ীসকলকো আমি উৎসাহ দিব লাগিব। তেওঁলোকৰ পৰা বস্তুবোৰ কিনিলেহ তেওঁলোকে তেওঁলোকৰ সময় এ, পৰিয়ালখন চলাব পাৰিব।
উ, হয় এতিয়া যেনেকা হলেও আমাৰ বস্তুবোৰৰ সেইটোয়েই যে কাৰণ এটা ভাল থাকিলে এটা বেয়া হয় সেইকাৰণে কিছুমানৰ কাৰণে মোবাইল ফোন অৱদানৰ নিচিনা আৰু কিছুমানৰ কাৰণে অভিশাপৰ নিচিনা
হয় অবিহাপৰ নিচনা হয়।
উ, ভালকৈ ব্যৱহাৰ কৰিব জানিলে যেনেকুৱা, থলুৱা ব বৱ-ব্যৱসায়ী সকলেও যদি মোবাইল ফোনৰ জৰিয়তে তেওঁলোকে বস্তুবোৰ বেচিব পাৰে তেতিয়া ভাল হয় যেতিয়া তেওঁলোকে খ, বজাৰত নি বেছিয়ে মোবাইল ফোনত ব্যৱহাৰ নকৰে। তেতিয়া তেওঁলোকৰ বেয়া হয় আৰু সেইটোৱে হয়।
মোবাইল ফোনৰ কেইটামান কোম্পানীৰ নাম জানিব বিচাৰো।
আমই মই জনাত আ, আইটেল এনেকৈ মোবাইলৰ নাম আছে। জঅ' আ জিঅ' মোবাইলো আছে সৰুও যে চুইটিপা আৰু অপ্প' আইফোন এনেকুৱা শুনিছো চেমচাং বুলি ম শুনিছো আৰু হয়।
বহুত কেইটাাম কোম্পানী আছে মোবাইল ফোন আৰু মোবাইল ফোন এতিয়া বহুত বেছি উন্নতও হৈছে আগতো, আগতো বহুত বেছি উন্নত হৈছে। আৰু ফাইভ জি পৰাটো আৰু কবই নালাগে ইমান বেছি উন্নত হৈছে।
আমি, আমি এনেকৈ এতিয়া মোবাইল ফোন যি আমি যেনেকৈ ভালকৈ ব্যৱহাৰ কৰিব লাগে আমাৰ জীৱনত যাতে আজিকালি ডিজিটেল হৈ পৰিছে। সেইকাৰণে মোবাইল ফোনতটো আমাৰ লগৰে নিচিনা। ডিজিটেল হোৱাৰ লগে, লগে সেইকাৰণে আমি মোবাইল ফোনটো ভালকৈ ব্যৱহাৰ কৰিব লাগে ভালকৈ ব্যৱহাৰ কৰিলে জীৱনত আগুৱাই যাব পাৰি।
আগুৱাই যাব পাৰি আৰু আজিকালি ধৰক দুখীয়া ঘৰৰ ল'ৰা, ছোৱালী ধৰক এ কিছুমান বস্তু শিকিবৰ কাৰণে ফ্ৰীতে মোবাইলতে ইউটিউবত চাই শিকিব পাৰে তেওঁলোকে হয়তো কিছুমান জেগাত যাব নোৱাৰে পইচাৰ অভাবত। কিন্তু মোবাইলতো লওঁতে শিকি পেলাই বহুত বেছি আগবাঢ়ি যোৱা আহ, কথাও আমি শুনিছোঁ বাতৰি কাকততে অ কবাতে হওঁক,
হয়, হয়, এতিয়া আপুনি কোৱাৰ নিচিনা কৈ মোবাইল ফোনেৰে শিকিব পাৰে। এতিয়া মোবাইল ফোনতে কাম কৰিবও পাৰে মানুহে। অ, কাম কৰি কেনে টকা পইচা অৰ্জন কৰিব পাৰে। যিবোৰ ছাত্ৰ ছাত্ৰীয়ে পঢ়ি আছে সেইবোৰক ঘৰতে অ, হয়, হয়।
বহুত সুবিধা হয় ঘৰখনৰ ক কমচে কম তেওঁলোকৰ নিজৰ হাত খৰচটোই উলিয়াব পাৰে। মোবাইল ফোনৰ দ্বাৰা,
ঘৰতে বহি কিনে নিজৰ হাত খৰচ উলিয়াব পাৰে হয়, আৰু এনেকৈ বহুতো কাম কৰিব পাৰে। মোবাইল ফোনৰ জৰিয়তে।
আজিকালি মোবাইলতে যিহেতু আমাৰ ফটো ভিডিঅ' কৰিব পৰা, অপচন আছে কেমেৰাৰ অপচনটো আছে আমি কৰবাত দূৰণি লৈ গ'লে বা লগৰ বন্ধু পৰিয়ালৰ লগত আমি ফটো ভিডিঅ' কৰো। আমি স্মৃতিসমূহক থৈ দিব পাৰো। সেইটোৰ ওপৰত আমাৰ মোবাইল ফোনৰ পৰা বহুত বেছি লাভান্বিত হয় সেইবোৰ ফটো ভিডিঅ চাই আমি এ, ভৱিষ্যতে আমি নষ্টালজিক হৈ যাব পাৰো স্মৃতিবোৰ ৰোমন্থন কৰিব পাৰো। এনেকুৱা মোবাইল খনৰ বহুত বেছি ভাল গুনো আছে।
উম, হয় ভাল গুণো আছে সেনেকৈ বেয়া গুণো আছে। এতিয়া আপোন আপুনি আপুনিতো জানে চাগৈ আজিকালি এতিয়া পৃথিৱীত, বহুতো মানে পইচাৰ কথা কৈ কেনে, আপোনাৰ বেংকৰ পৰা পইচা কাটি লৈ যায় সেনে
আছে আছে হয় হয় নিশ্চয় আপোনি এই আছে আছে সেইটো ভাবৰ এ ভাল কথাই ক'লে বৰ্তমান সময়তটো সেইটো সমস্যা বহুত বেছি চলিয়ে আছে মোবাইল ফোনে দি পইচা নিয়া। গতিকে সেইবোৰ আমি মোবাইল ফোনটো অকল ব্যৱহাৰ কৰিলে নহ'ব তাৰ উদ্দেশ্যে অলপ বহুত বেছি জানিবও লাগে আ এ কোনটো ফোন আমি ৰিচিভ কৰিব লাগে কোনটো ফোন নালাগে সেইবোৰ নিজৰ ওপৰতে ডিপেণ্ড কৰেটো। গতিকে সেইখিনি বস্তু আমি জানিব লাগে তেতিয়া আমাক কোনোৱে ঠগাব নোৱাৰে।
হয়, হয়, হয়, আমি এতিয়া মবাইল ফোনত থকা আপুনি এপচবোৰৰ নাম কিছুমান কওঁকচোন যিবোৰ আমাৰ লাগতিয়াল আৰু আমাৰ জীৱনত সহায় হয়।
হয়, আমাৰ এ লাগতিয়াল বৰ্তমান ধৰক আমাৰ যদি আমি ভাল কামত ব্যৱহাৰ কৰো আৰু বেয়া গুণো আছে সেইবোৰৰ ধৰক আমাৰ যিটো মোবাইলতে থাকে আমি আছে যে। সেইটো বহুত ভাল ফোন এপটো বহুত ভাল। বাকী হোৱাটছএপ থাকে, ইনষ্টাগ্ৰাম, ফেচবুক, ইনষ্টাগ্ৰাম, ফেচবুক বাৰু আজিকালি নাই, যুৱ-প্ৰজন্মৰ বেয়া দিশটোৱে লৈছে কিন্তু তথাপিও সেইবোৰৰ পৰাও আঁহ ভাল দিশো আছে, ইউটিউবটো এটা ভাল দিশ আঁহ' পইচা অৰ্জন কৰে বহুতেই। বহুতে ইউটিউবৰ পৰাও নিজৰ কেৰিয়াৰ গঢ়ি লৈছে, তেনেকুৱা আৰু কিছু গেমিং এপো থাকে, সেইবোৰ অলপ নিয়মিত ভালকে খেলি'লে এ' ল'ৰা-ছোৱালীৰ কাৰণে ভালেই কিন্তু ল'ৰা-ছোৱালী আৰু এনি টাইম শুই থাকিলেতো নহ'ব, তেনেকুৱা বহুতখিনি আপ আছে।
এতিয়া এনেকুৱা মোবাইল, হয়-হয়। মোবাইল ফোনৰ জৰিয়তে এতিয়া মানুহে ভালতো ল'ব লাগে। এতিয়া তেওঁলোক
তেওঁলোকে যাতে জীৱনত আগুৱাই যাব পাৰে আপুনি কোৱাৰ নিচিনা কয় বহুতে ডাঙ, ৰ ডাঙৰ ইউটিউবাৰ হৈছে ইউটিউবত এফ কৰি আৰু গুগুলতো বহুত ডাঙৰ, ডাঙৰ পঢ়া কথা আহে পঢ়িব পাৰে গুগুল ব্যৱহাৰ কৰিকনে। সেইকাৰণে মানুহে ভালতো দিশতটো লোৱাতো বিচাৰো আৰু।
আৰু বৰ্তমান যিহেতু আমাৰ সকলোৰে এতিয়া স্মাৰ্টফোনে হৈছে আগৰ দৰেই ৰাপা মোবাইলটো নাই, গতিকে স্মাৰ্টফোন হলে নিজেও স্মাৰ্টো হ'ব লাগিব। অকল স্মাৰ্ট ফোনটো চলালে নহব, ফোনটোৰ কথা জানিব লাগিব কেনেকে ব্যৱহাৰ কৰো সেইটো বস্তু নিজে ধ্যান দিলেহে তেওঁৰ একো ক্ষতি নোহোৱাকৈ মোবাইলটো চলাব পাৰে।
হয়, হয়। আমি যাতে নিজৰ ক্ষতি কৰিব নালাগে জীৱনত মোবাইল ফোনৰ জৰিয়তে, আগুৱাই যাব পাৰি আমাৰ যেনেকৈ আমাৰ সমাজৰ লগত সমাজৰ ভাল ভাল কামবোৰ দেখুৱায়। আৰু মোবাইল ফোনৰ জৰিয়তে, আমি কেতিয়াবা আমাৰ সমাজত কি ক্ষতি আছে সেইবোৰ আমি দেখুৱাবও পাৰো বেলেগক আৰু চাবও পাৰো কি হৈ আছে।
অ' এইটো আপুনি বৰ ধুনীয়া কথাই ক'লে হয়, তেনেকুৱা কৰিব পাৰো।
এতিয়া, আগৰ দিনত আগৰ দিনত বাট বাতৰি কাগজ বোৰত পঢ়িব লাগিছিল, তেতিয়া বাতৰি কাগজবোৰ বহুত দিনৰ মূৰত আহিছিল। আমি গম পোৱাতে পোৱাতে বহুত দিন দিন লাগি গৈছিল, হয় হয় এতিয়া আমি মোবাইল ফোনৰ জৰিয়তে, অ'। িন আমি এ এক মিনিট মানতে গম পোৱা যায়, হয়।
পোৱা যায়, হয়।
উম, আমি এনেকৈ মোবাইল ফোন ভালকৈ ব্য্ৱহাৰ কৰিব লাগে আৰু।
আজি আমি মোবাইলৰ বিষয়ে বাৰু বহুত খিনিয়ে কথা পাতিলো, মই আপোনাৰ পৰা বহুত নহজনা কথাও জানিলো।
উম উম, হয়, মই উম, মইও আপোনাৰ পৰা বহুত কথা জানিলো যিবোৰ মই কথা গম পোৱা নাছিলো, মোবাইল ফোনৰ বিষয়ে, এতিয়া গম পাই আহ, ভাল লাগিল, আহ যিবোৰ মই বহুত দিনৰ পৰাই, গম পোৱা নাছিলো, মোবাইল ফোনৰ বিষয়তে গম পাই ভাল লাগিল, অশেষ ধন্যবাদ।
ধন্যবাদ।